হয়।
হেল্ল'
হেল্ল'
অ শুনিছা নে?
অ শুনিছো শুনিছো।
অ ভালে আছা নে।
আছোঁ আছোঁ।
অ মই এনে বহি আছিলো।
অহ
অ তই কি কৰিছ।
মইও আছো এনেই বহি আছো এ। মই এটা আৰ্টিকেল লিখি আছো। ফ্ৰুটছৰ ওপৰত?
অ ফ্ৰুটছৰ ওপৰত।
অ মানে লাইক ফ্ৰুটচ কিয় ডে টু ডে লাইফত ইম্পৰ্টেণ্ট হয়।
অ অৱশ্যে আজিকালি ফ্ৰুটচ বোৰ খাব লাগে কিন্তু। ফ নউট্ৰিচন পাই।
নাই নাই এইটোতো সদায় কাৰণে পাইছিলে বাট আজিকালি ফ্ৰুটছ নোখোৱা হৈছে মানুহটো তাৰ কাৰণে মানে ফ্ৰুটছৰ যোনটো হেল্থি হেৰি হয় যোনটো। ভাল গুণ হয় সেইখিনিৰ ওপৰত এটা আৰ্টিকেল লিখি আছো এই পাব্লিছ কৰিব লাগে মানে স্কুলৰ মেগাজিন দিনত
অ আজিকালি মানুহে ফ্ৰুটচ নাখায় মানে কাটি পুট সিচে চুজ বনাই লয়
সেয়া মিক্স কৰিলে সেইখিনি যোনটো ৰ ফ্ৰুটত পোৱা যায় এইটো ম পিছত সেইটো পোৱা নাযায় ৰাইটো তানে
তাকে আৰু আজিকালি এনেও বজাৰত ফ্ৰুজ ফোৰত গোটেই কিবা মেডিচিনো দি দিয়ে
অ সেইটো খোৱাও বেয়া মানে সোনকালে পকিবলৈ বা সোনকালে ফুড বজাৰত বেচিবলৈ মেডিচিন দি দিয়ে যত নেকি‌ পেচেচাইজ আৰু কেমিকেল পেচেচাইজ দিয়া যায় থ কাৰণে বহুত বেয়া হয় লাইক যোনটো ফ্ৰুটচৰ ভাল গুণ হয় সেইটো কাটি দিয়ে মানে ইমানে বেয়া হৈ যায় যে চাইড এফেক্ট আহি যায় বডী
আহ এটো কাৰণ কিছুমান মানুহে নাখায়ও ভয়ও কৰে কিন্তু কি বা হৈ যায়
শ
তই কি ফ্ৰুটছ ভাল পাওঁ খাই
হা হা
তই কি ফ্ৰুটছ ভাল পাওঁ খাই
মইতো পাইনপল মোৰ ফেবেৰেট হয় আৰু মেংগ এতিয়াতো চামাৰ টাইম‌ হয় ন মেগটো একদম ফেবেৰেট আৰু তোৰ
মোৰো মেংগয় ফেভৰেট আৰু মোৰ লিচি ফেভট হয় মেংগটোতো এতিয়াতো সদায় খায়ে আছো
এ এ মেংগোটো একদম মানে ফেভট আৰু এনে বাকীও ভাল লাগে পাইনপল বহুত ভাল লাগে ৱাটাৰমেলনো ভাল লাগে ৱাটাৰমেলনো বহুত ৱাটাৰ আছে ত' সেইটো মানে হেল্থৰ কাৰণে বহুত ভাল হয় লাই বহুত হাইড্ৰেচ দে ন ৱাৰ মেল হাইড্ৰেট কৰি ৰাখে
অ এই এই গৰমৰ দিন কেইটাত ৱাটাৰমেলন ওলালে খাবলে ভাল হ'ব
এতিয়া ৱাটাৰমেলন সেইটো কাৰণে বহুত ভাল হয়
তোক গোটেই হাইড্ৰেট কৰি ৰাখিব প্লাছ ইটছ বেনিফিচিয়েল ফৰ ইয়ৰ ব্লাড চাৰকুলেশ্যন
ইয়া, ইয়া, এইটোয়ে কিন্তু আজিকালি মই সেইদিনাখনে এটা মানে আৰ্টিকেল পালো নিউজত যে লাইক ৱাটাৰ মেলন খাই কিনে মানুহ মৰি আছে বোলে লাইক ৱাটাৰমেলনত ইমানেই ইনজেক্ট কৰা হৈছে কালাৰটো কাৰণে ফুড কালাৰ ৰেড কালাৰ কৰিবলৈ। যে সেইটো খাই কেনে কোনোবা তাৰ মানে নে কিবা হৈ গ'ল বোলে ফুড পইজনিং কাইন্দ অফ স্টিং।
অহ সহ সেইবোৰ আজিকালি মানে-
উম।
সেইবোৰ আজিকালি দোকানী বোৰে মান মানে সেয়া বেছিকে জল্ডি ফুলক পুলি হওক যাতে বেছি।
অ, বেচিব পাৰে সোনকালে সেইটো কাৰণে এনেকুৱা কৰে ইকজেকলি। সেইটো কাৰণেই। টো সেইটো হেল্থৰ কাৰণে বেয়া হয় ন। স্পেচিয়েলি বাচ্ছাবোৰৰ কাৰণে বিকজ সিহঁতেৰ যদি ফুড কালাৰ বা কিবা ইনটেক কৰে, তেনেহ'লে সিহঁতৰতো বহুত হেল্থটো বেয়া হৈ যায়। ফুড পইজিনিং হোৱাৰ চান্স। থাকে।
তাকে। আজি কালি এই কলবোৰ জলদি- জল্দি পকি যায়, কিন্তু টেষ্টে নাথাকে।
টেষ্টেচে নাথাকে একজেক্ট। আজিকালি একচুৱেলি এটা কথাও হৈছে মানে মাটিটোৰ কাৰণে পতককে বস্তু বোৰ নহয়ও আগতে আগৰ দিনত যেনেকে হৈছিলে, আজিকালি মাটিবোৰতো ইমান মানে নিউট্ৰিচন নাথাকা হৈ গৈছে ন সিহঁতে ওটো নাপায় যোনবোৰ সিহঁতক লাগে কেমিকেল।
সেইটো হয়।
সেইটো নোপোৱাৰ কাৰণে লাইক, অ ফ্ৰুটছবোৰো ভাল নোহোৱা হৈছে ত' সেইকাৰণে মানে যোনবোৰ বেপাৰী থাকে সিহঁতৰ বেচিবতো লাগিবই, ত বেচাৰ ধাণ্ডাতে মানে সিহঁতে সোনকালে ছিঙি আনি কেনে ৰাতি- এটা ইনজেক্ট কৰি কেনে বেছি দিয়ে যোনটো হেল্থৰ কাৰণে বহুত বেয়া হয়।
তাকে, তাকে এইটো এইটো কৰা। বহুত বেয়া হৈছে মানে মানুহৰ হেল্থৰ হেল্থ। লগত খেলা যেন হৈছে।
একজেক্টলি মানে ফ্ৰুটছবোৰ চাই কেনে কিনিব লাগে বহুত চাই চিন্তি আৰু যদিও কিনি আনে তেনেহ'লে ভালকে গৰম পানীত ধুই কেনে কাটি কেনে খাব লাগে, লাইক অলপ দেৰি পানীত তিয়াই থৈ দিব লাগে তেতিয়া এটলিষ্ট কিবা হ'লেও যায় যদি কিবা থাকে তাতে।
সেইটো হয় কিন্তু, কিন্তু কিছুমান মানুহৰ যে সেইখিনি সময়ে নাথাকে। কৰে সিহঁতে আৰু আনি পিনে অলপমান উখালি দি কাটি পিনে দি- দিয়ে।
দি দিয়ে উম অলপ ধুনীয়াকে মানে।
বাট ফু এইবোৰ ফল মূলবোৰতো নেচাৰেল বস্তু হয় কিন্তু এইবোৰতো আজিকালি মিক্সিং কৰি আছে।
অ একজেক্টলি উপায় নাই এতিয়া মানে এ এটা কথা হ'ল। ত'ত ইমান মানুহ ইমান পপুলেশ্বনটো তাতে প্ৰডাকচন কম হয় ন ত প্ৰডাকচন কম হোৱাৰ কাৰণে কিবা এটাটো কৰিব লাগিব।
সেইটো হয় কিন্তু মানুহৰ জীৱনৰ লগত খেলাটো আৰু
অ ভাল কথা নহয় আৰু আজিকালি যেনেকে কিছুমান ফ্ৰুট আছে, ইমান দাম যোনবোৰ লাইক এক্সপৰ্টিং চাৰ্জছ লগাই দিয়ে সেইটোতো ভাল নহয় ন, এটলিষ্ট চবতে লগাব নালাগে, তাত ভাল সিহঁতে আজিকালি ইমান বায়টেকনলজি আছে কিবা, আছে ইয়াতে কেনেকে সেইটো ভাল ৱে দি অ লাইক আকৌ ইয়াতে গ্ৰ' কৰাব পাৰে, সেইটোত ধ্যান দিয়াতছে বাহিৰে সিহঁতে এক্সপৰ্ট কৰাই যেনেকে এভাৰ কাৰ্ডও ধৰি ল ত বা ড্ৰেগন ফ্ৰুটে ধৰি ল এইবোৰৰ বহুত দাম হয়, যোনটো কাৰণত মানে খোৱাটো ইমপচিবল হৈ যায়, কিছুমান মানুহৰ কাৰণে
সেইটো হয়, ফল মূল এতিয়া গাৰ কাৰনে ইমান ভাল হয়। আৰু ইমান ভাল ফ্ল', ব্লাড ফ্ল'ৰ কাৰণে ভাল হয় ত বস্তুবোৰ, চেছিবোল হলে ভাল হয়। এই ড্ৰেগন ফ্ৰুটবোৰ কিছু মানে নাজানে কি হয় ড্ৰেগন ফ্ৰুট হল আভাকডো হ'ল এই এইবোৰ -এইবোৰ স্কিনৰ কাৰণে ভাল, ব্লাডৰ কাৰণে ভাল, ডাইজেচনৰ কাৰণে ভাল, কিন্তু, কিন্তু কিন্তু মানুহবোৰে গমেই নাপায়, কি হয় এইটো কাৰণে নাখায়েই।
নাখায়ে, আৰু ইমান দাম দি তো এটা যদি ইমান সৰু বস্তুত যদি হয়ও আৰু কিছুমানৰ কাৰণে কাবাৰ তো ইনকাম সিমান নহ'বও পাৰে।
উম, কিন্তু সেয়া আৰু সেইটো হিচাপত চবকে দিব লাগে।
দিব লাগে অ চবে যাতে, হেৰি কৰে এতিয়া মাৰ্কেটত এনেকুৱা হ'ব নালাগে, যে যোনবোৰ ফ্ৰুট চত মেডিচিন দিয়া থাকে, সেইবোৰ বিক্ৰী কৰিব নালাগে, সেইবোৰ অলপ যি চাই এনেকুৱা লাইক চোৱা চিতা কৰা মানুহ থাকে, যোনে এইবোৰক বস্তুক ধৰে কোনোবাই যদি সেনেকুৱা কৰে সিহঁতৰ লাইক কিবা যদি পানিচমেন্ট দি দিয়ে বা সিহঁতে যদি ফ্ৰুট বোৰ চেল কৰিব নোৱাৰা কৰি দিয়ে, চিল কৰি দিয়ে, হেতু কৰিলে বেছি ভাল হয়।
সেইটো হয় বাৰু
বিকছ, এইটো মানুহৰ লাইফৰ লৈ কথা ন
এতিয়া, কিমাননো ভেণ্ডাৰছ বোৰে চাই থাকিব। কিমানেনো চাব সেইটো এটা কথা, চুকে- কুণে আজিকালি তাকে বেপাৰী বহুত, এতিয়া, বেপাৰী বোৰে বা আনে কৰ' পৰা? ফ্ৰুটছ
সেয়াই, এতিয়া যেনেকে মেংগ কে ধৰি লৈ ত চামাৰ চিজন হয়, মেংগ' বহুত মানে পুৰা ওলাই, ত' এতিয়া মেংগৰো বহুত কেইটা লাইক ভেৰাইটিজ আছে ৰাইট, ত' তাৰো পুৰা যদি মানে, যোন কেইটা মেইন, মেইন ভেৰাইটিজ হয়, মেইন, মেইন ভেৰাইটিজ বোৰত আজিকালি ইনজেক্ট কৰা যায়, যোনবোৰ বেছিকে লাইক বিক্ৰী হয়।
সেইটোতো হয়।
সেইটোয়ে, এতিয়া কিবা আৰু এইবোৰে যিয়ে হক মানুহে ফ্ৰুট খাব লাগে, বিকজ বহু ফাইবাৰ আৰু বহুত, আজিকালি যেনেকে গৰম দিনত ডিহাইড্ৰট হৈ যায়, যদি ফুটচ খাই থাকে, তেনেহলে হাইডেট হয়, কোনবাই যদি সুধা পানী খাব বেয়া পায় দেন ফুচট ফুদে হাইড্ৰেচন প্ৰভাইড কৰে বডিত
আজিকালি ফ্ৰুটছদি হেই কি কয়, ডিটকস ৱাটাৰ বনাই।
ডিটকছ ওৱাটাৰ বনাই ও সেই টোযে বহুত ভাল হয় ফ্ৰুজ তাতে মালতা বা মৌচম্বী এনেকে কাটি কেনে।
সেইবোৰ ভাল হয় কিন্তু সেইবোৰে আকৌ পানীটো থাকাৰ কাৰণে পানীটোৱে সেই নিউট্ৰটো ৱাছ ডাউন কৰি দিয়ে যে।
অ সেইটো কৰে বাট, তাৰ বাহানাত এটলিষ্ট কিবা এটা গৈ আছে তাৰে ৰসখিনিও যদি যায় ফ্ৰুটছৰ সেইটোও বহুত ডাঙৰ কথা।
সেইটো হয় বাৰু
আহ ইভন ইভেন ফ্ৰুটছত তো লেমেনো পৰে ক'ব গ'লে পৰে চাইট্ৰাছ ফ্ৰুট হয় ন আৰু ভাইটামিন চিৰ কাৰণো চাইট্ৰাছ ফ্ৰুটৰ বাহিৰে বাকী একো নাই চাইট্ৰাছ ফ্ৰুটছবোৰ বেষ্ট হয় ভাইটামিন চি প্ৰভাইড কৰে বডিক।
কিন্তু আজিকালি সেইটোতো মিক্স কৰি দিয়ে সেইটো আজিকালি মানে কিবা ন নাখায় আজিকালি
য়া যদি মানে টেঙা যদি মানে এই বজাৰৰ বস্তুবোৰতো অভিয়াচলি মিক্স কৰি দিয়ে বাট যেনেকে। কাজি নেমুৱে হৈ গ'ল বা নৰ্মেল সেইবোৰে হৈ গল যদি সেইবোৰ খাই বিকোজ সেইবোৰতো মিক্স নক ইমান নকৰে ত। সেই বোৰ যদি খাই বাচ্ছাবোৰে আজিকালি খা বই বেয়া পায় টেঙা বস্তু। বহুত মানুহে নাখায় টেঙা।
টেঙাটো সিহতক মিস্ক লাগে। লাগিবই
মিস্ক লাগিবই ত সেইটো হলে নহয় যোনটো ৰ ফুট দিব পাৰে সেইখিন মিক্সত দিব নোৱাৰে সমান খিনি নিওট্ৰিচন।
তাকে
তাকে তাকে ফুটছত বহুত আজিকালি মিক্স মেচ হৈ গৈছে।
এয়া সেইটো সেইটোতো বহুত বেয়া হৈ গৈছে লাইক
ফল মূৰবোৰ এচচিয়নত পৰে আৰু সেই বোৰে এনেকে মিক্স কৰি দিয়ে।
য়া একগ্জেক্টলি।
মানুহে নিজৰ ঘৰতে একচুৱেলি এইবোৰ কৰিব লাগে। গে
অ এইবোৰ কৰিব পাৰে যিখিনি পাৰে সেইখিনি এটলিষ্ট মানে যোনবোৰ। বেছিক হয় যেনেকে বনানা ট্ৰি, মেংগো ট্ৰি এইবোৰ ঘৰত লগাব পাৰে। এইবোৰ এলিষ্ট আম বা ফল যদিও ঘৰত হয় সেইবোৰতো মিক্স নাথাকিব। আৰু কলটো পোৱা। বেছি চান্স থাকে। তাক ইমান পানী বা ইমান জেগাৰ, মাটিৰ ইমান হেৰি নাই বা আমৰো নাই।
তাকে
সেইটোৱে
যিয়ে হয় আৰু
দে দে ঠিক আছে দে অকে অকে